অ ক ন
এতিয়া শুনিছোঁ।
ত পিছ ভাত কিহে খালা।
ভাত আজি চিকেন বনাইছিলোঁ।
শনোৱা ন।
উম! নিজে বনাই খাওঁক।
অৰ্ডাৰ চৰ্ডাৰ কৰা নে?
আগতে কৰি খাইছিলো বহুত তাৰ পাছত ইমানেই। বেমাৰ হ'ল ইমানেই বেমাৰ হ'ল এতিয়া নাখাওঁ বাহিৰৰ বস্তু একো। উম মানে কলেজ পঢ়ি থাকোতে, উম কলেজ--্ থাকোতে পিজিত আছিলোঁ যে, খানা ভাল নাথাকে তাৰপিছত খানা ভাল নাথাকে কাৰণে মানে। পুৰা বাহিৰৰ পৰা খালো খাই ফুড পইজিং হ'ল কিবা কিবি হ'ল এডমিট হ'লো। তাৰপিছত ভয় লগা হ'ল, বাহিৰ পৰা খাব।
উম!
এই ঘৰতে বনাই খাওঁ। তোমালোকৰ অ মানে অ মই এতিয়া এনেই তোমালোকৰ ঘৰ অৰিজিনেল ঘৰ ইয়াতে নে বেলেগত।
আমাৰ এনে অৰিজিনেল ঘৰ হ'ল মৰিগাঁও, কিন্তু ইয়াত। এতিয়া মানে আমাৰ এনে মাটি কিনিছিল আৰু মাটি কিনি কেনে। ঘৰ চৰ বনাইছে ইয়াতে থাকো উম এনে সৰুৰ পৰাই গুৱাহাটীত আছোঁ।
অহ অহ--্
এনেই ইছিতত গাঁৱত যাওঁ। স্কুল পঢ়িছিলো মই বেলতলা আগত আমি বেলতলা আছিলোঁ। তাৰে পৰা আকৌ ইয়াতে চিফ্ট হৈছো বেলতলাৰ এটা। প্ৰাইভেট স্কুল আছিল চিনি নাপাবা চাগে কলে।
অ কিবা নাম।
অ শ্ৰী শ্ৰীকান্ত।
অ চিনি নাপাওঁ। আৰু এখন আছিল ন কিবা এ দি ষ্টাৰ্ট হয় হেইখনে চিনি পাইছিলোঁ মোৰ ফ্ৰেণ্ড এজনী। পঢ়িছিলে তাতে সিফালে আছিলে। কিবা এ দিয়া ষ্টাৰ্ট আছিলে এক্স এন একাডেমি ন চ এনেকুৱা কিবা এটা আছিলে পাহৰি গলো।
অফালে বহুত প্ৰাইভেট স্কুল সৰু সৰু খুলি থৈ দিয়ে। ত মানে কোনটো কবা কোনো চিনিয়ে নাপায় বেছি স্কুল বিলাক। তুমি ক'ত পৰিছিলা আগত লখিমপুৰ।
উম মই স্কুল তাতে পঢ়া ঘৰৰ ওচৰতে। অকল হাই ছেকেণ্ডৰীতহে ইয়ালৈ আহিছো।
অহ।
হাই ছেকেণ্ডেৰীতটো নহয় হাই ছেকেণ্ডেীতটো লখিমপুৰত কৰিলো মানে হেন্দডিকত ডিগ্ৰী কৰিব আহ। ডিগ্ৰী কৰাৰ পৰা আছো আৰু ইয়াতে।
মানে ডিগ্ৰী কৰোতে পি জিত আছিলা।
উম তেতিয়া পি জি এছ আছিলো।
পি জি ত এনে ভাল লাগে নে থাকি।
মই ইমান ভাল নাপালো মোৰ পি জি এক্সপিৰিয়েঞ্চ বহুত বেয়া বহুত বেছি বেয়া মানে। তুমি অকলে ছিংগল ৰুম ল'লে থাকিব পাৰা ভাল কাৰো লগত কানেকশ্যন নাৰাখিলে। কিন্তু মানে ডাবল কে হওক। বা বেলেগকে হওক থাকিব নালাগে মই মানে চবকে সেই বুলিয়ে কওঁ বহুত বেয়া্। হল মানে মোৰ ৰুমমেটৰ লগত আজিলেকে মানে ভাল এক্সপেৰিয়েন্স হৈয়ে নাপালে।
অ ছবে একেটাইপৰ নাথাকে।
উম মাথাকে মানে তেতিয়া মানে মই। একো নকও যে সৰু আছিলো ছিনিয়ৰ বোৰ পৰে হোষ্টেলত মানে চিনিয়ৰ বোৰ পৰে ৰুমমেট। হেতি মানে নিজৰ মতে চব। কৰে আৰু তুমি একো কৰিব নোৱাৰা তোমাকে মানে ডমিনেট কৰি ৰাখে তেনেকুৱা।
অ ৰেন্টটো কি ভগাই দিব লাগে নেকি?
নাই নহয় এ এটাৰ সময় মানে যেনেকুৱা ৰেণ্ট থাকে তেনেকুৱা পাৰ পাৰ্চন ভগাব নালাগে ভগাই ললেতো কমকে পৰিলেহেঁতেন ইভাগে বহুত লয় ৰেন্ট বহুত লয় খানা বেয়া থাকে খানটোতো এক্সট্ৰিমে বেয়া থাকে বাৰু
অ কাপোৰ চাপোৰ চব নিজে ধুব লাগে নে ধুই দিয়ে
চব নিজেই
আৰু মানে বহুত বেছি বেয়া মানে এনেকে গ্ৰুপ গ্ৰুপ হৈ লয় ন বহুত কাজিয়া লাগি থাকে সেইবোৰতে টাইম গুচি যায়
পঢ়া শুনা নহয় চবে অকল কথা পাতি থাকে তেনেকুৱা নিচিনা
মানে ভালকে পঢ়ে কিছুমান আছে ভালকে পঢ়ে কিন্তু গ্ৰুপৰ গ্ৰুপ ৱাইজ এনেকুৱা হলে বেয়াও হয়
বেয়া হয় অ মই মানে সেই তেতিয়া বহুত দিগদাৰ পাইছোঁ তাৰ পাছত বাৰু চিংগল ৰুমত গ'লো তাত অলপ ভন্টি আছিল
মানে নিজে অকলে থাকো যে কাকো একো ডিষ্টাৰ্বো নহয়
মানে তোমাৰ পি জিত বহুত কেইটা আছিলে নেকি
অ পি জি মানে উম বহুত ৰুম থাকে ন তিনিজনীয়া থাকে দুজনীয়া থাকে ফষ্ট মই দু জনীয়া ৰুমত আছিলো পাছত ছিংগলত গৈছো
আচ্ছা
তুমি কিমান দিনৰ পৰা কৰিছা কল
মই বহুত দিনৰ পৰাই আছে মোৰ তাত কিন্তু মই মানে কৰাই নাই মই মানে উ পিছত চালো যে চবে পিছত চালো যে চবে কৰি আছ পিছে বিচনাতে কৰা ষ্টাৰ্ট কৰিলো আৰু
উম তোমাৰতো বহুত হৈছে তথাপিও মোৰ যে হোৱাই নাই
তোমাৰ কেইটা হ'ল
চোৱাই নাই মই
অ
এতিয়া ঘৰত চব আছে নে তুমি অকলে আছা
আছে ভণ্টি আছে মই আছো মা নাই দে আহ দেউতা তাই ক্লাছ টেনত পঢ়ূ আছে‌ এবাৰ ফাইনেল দিব
অ ক'ত পঢ়িছে
এতিয়াতো আমি পাঞ্জামী থাকো তো ইফালে স্কুল মাৰ্কাচ একাডেমি বুলি আছে
অ অ তোমোকৰ সেইখিনি পানী হয় নে বৰষুণ দিলে
কবা আৰু বহুত পানী হয় মানে আমি য'ত থাকো এইখিনিত নহয় কিন্তু এই কলাঘাটৰ ইফালে উম বহুত পানী হ
তোমোলোকৰ কলাক্ষেত্ৰৰ পাৰ হৈ যাব সেইফালে
অ কলাক্ষেত্ৰ পাৰ হয় বাঘৰ গৰি আছে নহয়
অ অ বাঘৰবোৱাৰী গম পাইছো অ মই সেইফালে মোৰ অ মানে বা এজনী জেঠাইৰ ছোৱালী তাতে আছিলে তাই তেতিয়া তাইৰ লগত থাকিছিলো কেইদিনমান বাঘৰ বৰিতে কিবা মন্দিৰ এটা আছে নেকি মন্দিৰটোৰ পৰা অকণমান আগত যাব লাগে সেইখিনিতে
আমি ইফালে যা আৰু ভিতৰত যাব লাগে অকমান এ
পানীটো চবতে হয় বাৰু।
অ আজিকালি গুৱাহাটীত মানে এনেকুৱাই হৈ গৈছে।
উম, এতিয়া আজি যে মৰ্ণিং দিলে কৰবাত কৰবাত তো হৈছে ডাঙৰকে।
কি চালো মালিগাঁৱত যি পানী
অ পুৰা সাগৰ নদী এনেকে বোৱা নিচিনা।
অৰ একেবাৰে স্মাৰ্ট চিটি।
উম, এতিয়াতো বুঢ়া হয় হয় মেইন ৰাস তাত হয় মই থকাটো নহয় বাৰু গলিটোত, কিন্তু মেইন ৰাস্তাত বহুত পানী হয়, বৰষুণ নাহকৈ দিলে।
এই নালাৰ চি চিষ্টেমবিলাক ভাল নহয় যে, সেইকাৰণে এনেকোৱা হৈছে।
খুন্দিলে মানে ওলাই যাবও ভয় হয় ন ক'ত বা পানী হৈ আছে নলা? নাই সেইখিনি এতিয়া ট্ৰেইন সোমাই যাম বুলি ভয় লাগে।
চৰকাৰৰ কামবিলাক এটাও ভাল নহয়।
উম, এতিয়া আকৌ নতুনকে গছ ৰুইছে নহয়?
অ, এ হেৰি আহিবৰ কাৰণেহে লৈছিলে এ হেৰি জাপানৰ প্ৰধানমন্ত্ৰীয়ে এইবঙালে ৰৈছিলে নগলে ক'ত খলা হয় এই এটা বৰষুণ দিব যেতিয়া পানী হ'ব গোটেই গছ গছনি উৰাই লৈ গুচি যাব।
উম।
একদম পাঞ্জাৱৰীৰ পৰা লৈ ছয় মাইলৰ গোটেই এইবিলাক বিজৰ তলে চলে
অ অ দেখিছো পুৰা ড্ৰিলিং মেচিনেৰে ফুটা কৰি কৰি।
কিন্তু এতিয়া বোলে নাহে বুলি জাপানৰ।
অ নাহে বুলি কৈছে তথাপিও কৰিয়ে আছে কিন্তু। কাম বোৰ সজাই পেলাইছো আৰু উম হ'বও পাৰে উম।
একেলে আহিলে ভাল হ'ব গম পোৱা নাই।
উম আহিলে ভাল হল হয় বাৰু।
অ প্ৰাই ইণ্ডাষ্ট্ৰি -চিণ্ডাষ্ট্ৰি খুলি খাই আমাৰ। বহুত জব- চব ওলালে হয়, ভাল হলে।
চাগে কিবা হেৰিয়ত মিলা নাই এইটো মিছাকে এনে উলিয়াই আছে। এইবোৰ কাৰণত অহা নাই কিবা কিবি।
প্ৰব্লেমটো হৈছে ইয়া জুবিনৰ যে ফটোখন যে লগাইছিলে। মচি দিছিলে যে কালাৰ কৰি দিছিলে তাত। পিছত প্ৰটেষ্ট হ'ল ন প্ৰটেষ্ট হোৱাতে অ। কাৰণে বোলে প্ৰটেষ্টৰ কাৰণে বোলে নাহিল।
অ সেই বুলি কৈছে কিন্তু লাগা নাই স। টো কাৰনতে নাহিব এ বেলেক কিবা মানে তাৰ পাছত যে উলাইছো ন যে আহাৰ। কথাই নাছিলে ফিক্স হোৱা নাছিলে এনেইবোৰ ওলাই আছিলে বুলি।
হ আজিকালি চচিয়েল মিডিয়াৰ কোনটো কথা বিশ্বাস কৰিম বা কোৱাচোন।
এটা চেনেলে বেলেগ দিব আৰু এটা
অ এটা কথাও বিশ্বাস কৰিব নোৱাৰিম।
উম মই আজিকালি মানে নিউজ চালে খংহে উঠে কিন্তু দি থাকে এনে এনে যি টি।
সেইকাৰণে নিউজ পেপাৰ পঢ়িব লাগে।
অ পেপাৰ পেপাৰ পঢ়িবই ভাল উম উম। পেপাৰত জিট নিলিখে চেনেল বোৰে নিজৰ টি আৰ পি বঢ়াবলে।
অ।
এতিয়া পুৰা নিউজ হেৰি দি আছে মৃদু মুদ্ৰা ডেকা যে তাই ঢুকাইছে। ছোৱালীজনী যে কাহিনীটো শুনিছিলা? এই যে অ ৰজ আলি নামৰ এটা লৰাই যে দিনতে এনেকে চুৰি দি মাৰিছিলে।
অ আজি মই চাগে পালো এটা কিন্তু ভিডিঅ'টো ভালকে নাচালো মই স্কিপ কৰি দিলো।
হলতো এইটো এমাহে হ'ব হ'ল পুৰা ভাইৰেল হৈছিলে নহয় তেতিয়া।
হয় নিকি? নাই শুনা মই তেতিয়াহলে।
যে দিনতে এনেুৱা মানে এনেকে চুৰি দি ছোৱালীজনীক মাৰি দিছিল। তাৰপিছত তাক ধৰিব যাওঁতে এনকাউণ্টাৰত সি মৰিলে তোৰ ল'ৰাটোক। তাৰপিছত তাইৰ যে জেঠাই কৰণে কিহৰ ল'ৰাটো যে মৰি গ'ল তাইক বচাব যাওঁতে। তাই অ তাই এমাহ ধৰি বাচি আছিলে আজি মৰি গল।
অ।
এইটো পুৰা নিউজত এতিয়া বজাই আছ।
আতছা। উম।
ভাত খিহে খালা আজি তুমি।
খাল কণী দি দালি দি আৰু। অ হেৰি কমলি হাকটো চিনি পোৱা।
অ অ পাও।
সেইটো ভালছিল
অ গৰমত খাবও মন নাযায় ন বেছি
তাকে মোৰতো গৰমত একোৱে খাব মন নয তথাপি গালি পাই থাকি ঘৰত অ বহত ক কালো বেছি গৰম আছে
কালি আছিলে অ আজি বৰষুণ দিলে যে উম এইকেইদিনো বতাহ মাৰি আছিল তে বুলি অলপ এনে শান্তি আৰু বাহিৰত নহলে যে
আজি ৰাতিপুৱা বৰষুণ দিছে কিন্তু এছচোন এতিয়া ৰ'জ চছা
অ আমাৰ ঘৰৰ ফালেতো ইমান বৰষুণ দি ইমান ঠাণ্ডা হৈ থাকে ইয়াতে বৰষুণ বৰষুণে নিদিয়ে। ইমান গৰম ৰ'দ। তাকে দিয়া অ ৰাখো।
অ